অঁ, শুনি আছো কোৱা।
কি কৰি আছা?
এ আছো এনে।
বাকি খবৰ?
বেয়া। তোমাৰ?
মোৰ ভালে বাৰু। কি বেয়া মানে মুনমুনি কাৰণে নে কি?
যে সেইকাৰণে বেয়া।
আচ্ছা, আচ্ছা। বাকী তোমাক ফোন কৰিলো মানে আমাৰ যি অসমীয়া সভ্যতা বা ভাৰতীয় গৌৰময় সভ্যতাক এৰি যি পশ্চিমীয়া সংস্কৃতি ভাৰতীয় লোকে গ্ৰহণ কৰিছে।
হয়।
সেই বিষয়ে আলোচনা কৰিম বুলি, টপিকটো কেনেকুৱা পাইছ?
টপিকটো ঠিকে আছে বাৰু, তু এইটো বিষয়ে আলোচনা কৰিবলগীয়া বিষয়।
হয় তোমাৰ এনে বেয়া নাথাকে বাৰু বাকী ইয়াৰ পৰা তোমাৰ মোটামটটো কি হ'ব?
ইয়াৰ পৰা মতামত বুলি কলে তুমি কোৱাচোন বাৰু তাৰপিছত মই কম।
মই এই বিষয়ে ক'ব লৈছো যাতে। নাই তুমি চোৱা আমাৰ জ্বলন্ত দাহ হিচাপে আমাৰ চকুৰ আগত ভাঁহি আছে যে ভাৰতীয় যিবোৰ সভ্য ভাৰ সংস্কৃতি বা ভাৰতীয় যি উৎসৱ পাৰ্বন বা খাদ্য বা বস্ত্ৰ, এই সকলোবোৰ ভাৰতীয় সংস্কৃতিত পৰে।
হয়, হয়।
কিন্তু এই সক সমূহ এৰি ভাৰতীয় লোকসকলে
উৎসৱ পাৰ্বন প্ৰণালীবদ্ধ সেইখিনি মানে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।
হয়।
যাক ভাৰতীয় সমাজত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ বুলি আখ্যা প্ৰদান কৰিব।
হয়, হয়।
গতিকে ইয়াৰ প্ৰভাৱ যাৰ জৰিয়তে সৃষ্টি হোৱা সমস্যাৰ বিষয়ে তুমি কলা।
হয়।
হয় নহয় সমস্যাখিনি কি হয়।
খিনি খাদ্য খাদ্যাভাস। তোমাৰ।
মানে অসমৰ যিখিনি খাদ্য। খাদ্যভাগ সেইখিনি ভা মানে আমাৰ বাহিৰৰ দেশত পোৱা নাযায়। কিন্তু বাহিৰৰ দেশৰ যখিনি খাদ্য আমাৰ অসমৰ উপলব্ধ হয়।
হয়। এ মোৰ প্ৰশ্ন
তাৰপিছত তাৰ বাহিৰৰ যিখিনি সাজ পাৰ মানে সাজপাৰো এটা সংস্কৃতিয়ে মানে তোমাৰ এক অংগ। যিখিনি আমাৰ সাজ-পাৰ ধৰি লোৱা আমাৰ অসমত যিখিনি বাহিৰৰ মানে যিখিনি সাজ-পাৰ অসমত যে যেনেকৈ উপলব্ধ হয় তেনেকে আমাৰ অসমৰ বিহুৰ তোমাৰ যিখিনি সা সাজ-পাৰ খিনি বাহিৰৰ দেশত একেবাৰে মানে কম পৰিমাণে দেখ দেখা পোৱা যায়।
হয় এতিয়া মোৰ প্ৰশ্নটো হৈছে কিয় দেখা নাপাব।
মানে আমাৰ আমি যিখিনি আমাৰ সাজপাৰ সেইখিনি বাহিৰলৈ আমি। মানে নিব নিবলৈ মানে সক্ষম হোৱা নাই এতিয়ালৈকে।
কিয় নহম বিকালে। আমাৰ অসমখন হৈছে উন্নতি উন্নতিশীল তথা প্ৰগতিশীল ৰাষ্ট্ৰ যাক। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে তৰুণ গগৈ গৰিমা আৰু গৌৰৱে। প্ৰত্যেকখন মঞ্চত মাইকৰ আগত ভাষণ প্ৰদান কৰে। তাৰ পিছতো আমি আমাৰ বস্তুখিনি বাহিৰলৈ কিয় নিব।
আমি পাৰিম যদি আমি এই যিখিনি বস্তু। আমি কষ্ট কৰি যদি আমি মানে বিহুক বিশ্ব দৰ। প্ৰতিষ্ঠা কৰিব পাৰোঁ। তেতিয়া আমি সেই সাজপাৰ খিনিও লাহে লাহে আমি বাহিৰৰ দেশলৈ মানে। আমি নিবলৈ পাৰিম।
আমি নিবলৈ পাৰিম নহয় আমি ইয়াৰ পৰা নিব পাৰিম অৰ্থাৎ ৰপ্তানি কৰিব পাৰিম।
আমি পশ্চিমীয়া সাজপাৰ যিখিনি আমি বেছিকে গুৰুত্ব দিওঁ আমাৰ এই অসম অসমৰ যি। সিখিনি সাজপাৰে সেইখিনি গুৰুত্ব হেৰাই গৈছে আমাৰ পৰা।
এতিয়া তুমি চাবা তুমি লোকক দুখ দিলে নহ'ব তুমি নিজে বা মই সকলোৱে পশ্চিমীয়া সংস্কৃতি বা পশ্চিমীয়া বস। পৰিধান কৰা পৰিলক্ষিত হৈছে। পশ্চিমীয়া খাদ্য আমি খোৱা পৰি পৰিলক্ষিত হৈছে কাৰণ তুমি এতিয়া যি যিযোৰ চাৰ্ট পেণ্ট পিন্ধি আছা। বা মই যি যিকেইটা চাৰ্ট পেণ্ট পিন্ধি আছোঁ সেয়া হয়তো জাপান। চাইনা এনেকুৱা ৰাষ্ট্ৰৰ নি নিৰ্মাণ কৰা।
হয় আমিও সেই তাৰ প্ৰতি সজাগত ল'ব লাগিব তুমিও ল'ব লাগিব মইও লব লাগিব। তুমিতো যিটো পেণ্ট পিন্ধা যায় সেইটো বাহিৰৰ দেশতে বনোৱা আছে।
হয় মইতো নাই পিন্ধা বুলি কোৱা নাই এতিয়া তোমাক। কথাটো যে অলপ তুমি মোক কালি ফোন কৰিলা যে মোৰ বেমাৰ গতিকে অলপ আগত তুমি মোৰ পৰা মোৰ লগত। যি খাই আহিলা ম'ম' চাওমিন সেয়া হৈছে চাইনিজ সভ্যতাৰ খাদ্য।
হয় হয় এ তুমি সেইকেইটা খাই আহিছোঁ।
সেইটো মই নাই খোৱা বুলি কোৱা নাই কিন্তু তুমি।
এনে কথাটো হ'ল। এইসমূহ আমি নিৰ্মূলকৰণ কৰিবৰ বাবে আমি কি কৰিব লাগিব।
সেইটো তুমি ভাবা কি কৰিব লাগিব আমি কেনে ধৰণৰ মানে পদক্ষেপ লোৱা উচিত।
তাকে তোমাৰ নিজৰ মূৰত তুমি একো ভাবিব নোৱাৰা গতিকে মই ভাবিছোঁ শুনা। কথাটো এনেকুৱা ধৰণৰ যাতে। আমাৰ এই যিখিনি স সভ্যতা আমাৰ ভাৰতীয় যিখিনি সভ্যতা বা আমাৰ অসমৰ যি সভ্যতা পতা।
হয়।
সেইসমূহ যদি আমি নিজে বজাই ৰাখো। যদি আমি বিদেশী বস্ত্ৰ বৰ্জন কৰোঁ যদি আমি বিদেশী খাদ্য বৰ্জন কৰো তেন্তে সেই বিদেশী বস্ত্ৰ বা খাদ্যই আমাৰ মাজত কেতিয়াও মূৰ দাঙি উঠিব ব নোৱাৰে।
হয় হয়।
ভাৰতৰ স্বাধীনতা মুক্ত যোদ্ধা। মহাত্মা গান্ধীয়ে সেই সময়তে গণ আন্দোলনৰ জৰিয়তে। তে বিদেশী বস্ত্ৰ পৰিত্যাগ কৰিছিল কিন্তু তাৰ পিছতো। আমাৰ এই অসমীয়া সমাজত বিদেশী বস্ত্ৰ বিদেশী খাদ্য। বিদেশী প্ৰণালীবদ্ধ ৰীতি নীতিসমূহ প্ৰচলিত হোৱা দেখা গৈছে।
সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰী বা ভৱিষ্যত প্ৰজন্মৰ একো একজন নাগৰিকে।
আমাৰ।
বিহু কেইটা বিহু কি কি বহাগ বিহুতটো কেইদিন পালন কৰা হয়
ব কি কি উঠছে কৰখিনে নাজানো
কিন্তু তেওঁলোকক যদি সোধা তোমাৰ চাইনাত উদযাপন এটা উদযাপন হোৱা এটা উৎসৱ জাপানত উদযাপন হোৱা এটা এটা উৎসৱ ইউক্ৰেইনে উদযাপন হ এটা উৎসৱ সেইসমূহ বিষয়ে তোমাক সিহঁতি বিতং কৈ কব পাৰিব।
তুমি আমাৰ বাহিৰৰ যিখিনি উৎসৱ পাৰ্বন সেইখিনিও আমি যাই নিব লাগিব কিন্তু আমি প্ৰথমতে অসমৰ আমাৰ যিখিনি থলুৱা উৎসৱ সেইখিনিৰ বিষয়ে ভালদৰে আমি অৱগত হৈ ল'ব লাগিব তাত তাৰপাছত বাহিৰৰ খিনি জানিব লাগিব।
সেইটোয়ে কৈছো মই তোমাক সেইটোয়ে কৈছো আমি মই কোৱা নাই যে আমি বাহিৰৰ বিষয়ে জানিব নালাগে।
হয়।
আমি পৃথিৱীত মানুহ হিচাপ জন্ম লৈছো যে, এতিয়া গোটেই সমগ্ৰ পৃথিৱীৰ বিষয়ে আমি পাৰিলে জানিব লাগিব। উদাহৰণস্বূপে যদি তুমি চাবলে যোৱা তুম যদি নিজৰ পৰিয়ালৰ কথা যদি না,
তুমি সেই কাৰণে, গতিকে,
আমি এইসমূহ নিৰ্মূল কৰিবলৈ অকলে এইটো কৰা সম্ভৱ নহয়।
আমি একক হৈ সকলোৱে একেলগে এইসমূহ কাম সমাধান কৰিব লাগিব।
আৰু যদি আমি। প্ৰতিশ্ৰুতিবদ্ধ হওঁ হয় যে এইসমূহ আমি নিৰ্মূল এক প্ৰয়
তেন্তে এইসমূহ নিৰ্মূল কৰাৰ পৰা আমাক কোনেও,
দূৰ কৰিব নোৱাৰে হয় হয়।
এই, পশ্চিমীয়া সভ্যতা বা পশ্চিমীয়া সংস্কৃতিটো ভাৰত মুলুকৰ পৰা।
নিৰ্মূল কৰি দিয়াটো সম্ভৱ নহয় হয়।
কাৰণ বৰ্তমান পশ্চিমিয়া সংস্কৃতিয়ে ভাৰতবৰ্ষ বা অসম ভূমিত যেনেকৈ গ্ৰাস
কৰি পেলাইছে যেনে।
তেনেকে অসমীয়া সভ্যতা সংস্কৃতি ৰীতি-নীতি খাদ্যভাসে ভাৰতীয়।
পৰ্যায়ত এতিয়ালৈকে স্থিতি লাভ কৰিবলৈ স সক্ষম হোৱা নাই, হয় ইয়াৰ কাৰণটো হৈছে অসমীয়া বা অসমৰ মানুহসকলোৰ সুখ শান্তি। হয়
কাৰণ যেতিয়া এটা পশ্চিমীয়া সংস্কৃতি, পশ্চিমীয়া খাদ্যাভ্যাস, পশ্চিমীয়া বস্ত্ৰ, পশ্চিমীয়া উৎসৱ, পশ্চিমীয়া ৰীতি- নীতি, প্ৰণালী আমি যেতিয়া গ্ৰহণ কৰি আছো। একো একোজন মূৰ্খ।
হয়, হয়।
বেছি মূৰ্খ।
হয়।
হয়, গতি গতিকে ভৱিষ্যত
স